হেল্ল'
কি কৰিছা
স শুই আছোঁ
অ ভাত পানী খোৱা হল নে কি?
ভাত পানী এতিয়া খাবলৈ গৈছিলো হে তাৰপিছত আৰু এই মানে গাটো ভাল লাগি থকা নাই ভাত কেইটামান খাই এতিয়া দুইকে অকণ শুলু শুই পেলাই উঠি পেলাই ভাত ভাতকেইটা খাই লৈ পেলাই অকমান ফেলাফেলত বইছো আজি বহুত গৰম নহয়
তাকেহে গৰমতটো বেছি পৰিছে ত উম
ম পালছ গছ তানে
কলেজ নাই বন্ধ নহয় মায়ে এক্জাম হৈ গল যে এতিয়া আকৌ তোমাৰ এডমিশনৰ কথা আহিলে এতিয়া আকৌ চব খেলি মেলি হৈ আছে তো তোমাৰ মাষ্টাৰ্চ মানে এতিয়া তোমাৰ আকৌ নিউলি তোমাৰ মানে এনেকুৱা হৈছে চবৰে এক্জাম বোৰ শেষ হোৱাও নাই বাৰু আৰু প্ৰথম কথা কেন ততে এয়া তোমাৰ পুৰা পুৰি এইথ চেমিষ্টাৰ মানে যোনখিনি ফ'ৰ ইয়াৰ্চ কৰিব সেইখিনি কাৰণে অকমান খেলি মেলি কিছুমান বোলে হৈ আছে তাৰপিছত কলেজ বোৰত বিশেষ সেইটো কাৰণে অকমান পাজুল হৈয়ও আছে আৰু মাষ্টাৰ্চ কৰা হয় নে এতিয়া মানে ডাইৰেক্ট দুবছৰনে ফৰয়েৰ্চে কৰা হয় খেইটোৰ ওপৰত মানে পোৰা চিঞৰ বাখৰ হৈ আছে অ সেইটোৰ কাৰণে এডমিচ্চনো হোৱা নাই
হ'ব আৰু বাকী খিনি পৰীক্ষা শেই ক'ব নহয়
এ নাই ঊনত্ৰিশ তাৰিখে শেষ কৈছে যেনিবা এতিয়া লাহে দে হক কি নটিচ দিয়ে কলেজক হল পৰা তোমাৰ বেছিভাগে ধৰি লোৱা লাইন লৈ বা বেলেগ কিবা মাষ্টাৰ্চ কৰা বুলিয়ে কৈছে কিছুমানে দুবছৰ কিছুমানে কৈছে যে নাই বছৰৰতো কিয় লছ কৰো মানে গ্ৰেজুৱচনোৱে কমপ্লিট কৰি দিওঁ
অ গ্ৰেজুৱচন কৰিবলে আগত কিছুমানে পঢ়িবলৈও মন নকৰে ু কটোৱ নহয় তুমি এতিয়া তুমি এতিয়া কোনটো লাইনত যাম বুলি ভাবিছা! হয়
মই এতিয়া বিশেষকে ধৰিলৰা তোমাৰ কিনো কৰিম আৰু তোমাৰ ফ্ৰাষ্ট মই মাষ্টাৰ্চো কৰি লওঁ, চাওঁ ধাৰিলৰা কি কৰিলে ভাল হয় কাৰণ
হা তুমি বিচৰা কি কৰিবলৈ?
তোমাৰ এতিয়া বেছিভাগৰ ধৰিলা হিচাপে তোমাৰ বি এড টোৱে কৰি আছে বি এড টোৱে কৰাৰ কথা কৈছে সেই কাৰণে চাও জন বিশেষ মই বৰটা ধৰি লোৱা মই মানে কিবা এটা বুলি মই ইমান ভাল ভা নাছিলো যেন লাইনত যাম বা কিবা কাৰণ প্ৰথমটো মোৰ ভাবাো বেলেগে আছিলে কিন্তু তাৰ পাছত ধৰিলোৱা যিহেতু সি এইটো ইফাল এইফালে গুচি আহিলো আৰ্টতে লৈ লব লগীয়া হল সেই কাৰণে অকমান মানে ধাৰণা বিলাকো খেলি মেলি হল গৈলটো আৰু তুমাৰ কিছুমান মাজতে প্ৰবলেমু হয় গ'ল আৰু হে সেইটো কাৰণে এয়া কি হয় চাওঁচ কি কৰিলে ভাল হয়
আউলো অ এ মই ত টো কিবা এটা এডমিচন লৈ পেলাই পঢ়িম বুলি ভাবিছো কেনেকে পাওঁ এতিয়া
দি সেইটোৱে ডিচটৈঞ্চ কৰি ল'ব পাৰিবা নহয়
এয়া আজিকালি পঢ়াতটোত নোসোমাই নহয় মোৰটোত সেইটোও এটা কথা হয়
হয় বাৰু আৰু তোমাৰ এবাৰ এবাৰ ষ্টপ কৰি দিয়াৰ পাছত মানে আকৌ ধৰি লোৱাত তোমাৰ ষ্টাৰ কৰিব অকমান কষ্ট হয় বাৰু
আহ
আৰু নিজৰ দিলা আশাবোৰো পূৰণ কৰিব লাগিব ন আজি তুমি ধৰি ললে এতিয়াতো তুমি তোমাৰ পঢ়িবলৈ মন আছ তেতিয়াতো তুমি
আৰু চেকেন্ধ পঢ়ি তাকে আৰু মানে কি হয় যাব চব বস্তু অ এ ভালে থাকোতে কৰি ল'ব লাগে আৰু হয়ে নাই নিজটো নিজৰ কাৰণেও লাগে নিজৰ কাৰণে তুমি কিবা এটা কিনিবলৈকে জাকে কাবাৰ হাতত যোৱা পইচা টকা এ হাত পাতিব লগা নহয় হয় নাই মা দেউতাৰ কথা আছে ঘৰৰ
উম
নিজৰ পইচা কেইটা থাকিলে চিন্তা নাথাকে
হেইটো তুমি এতিয়া কিবা এটা ল'ব লকে ধৰা তুমি এটলিষ্ট হাতো বেলেগক নাপাতিলেও হৈ য তুমি সেইটো সময়ত তুমি নিজৰ পইচা কিতটা থকালৈকে তুমি কিবা এটাই ল'বলে মন গ'ল বা
এই আৰু আজিকালি মানুহ বিলাকৰ সেইটো কাৰণে এইটোই এক্সিদেনটো চেল ফেচ একটা সেইটো আ সন্মান মানুহ বহুত বাঢ়ি গৈছে পতকে মানুহে যাকে তাকে পইচা খোজ দিবওঁ নোৱাৰে হয় না কিছুমানৰ গাত লাগে গতিকে নিজৰ কিবা সৰুকেই হওক লাগিলে
সেইটোয়ে মানে সাধাৰণ কিবা এটা হ'লেও আৰু এতিয়া চাবাচোন আজিকালি বহুত সৰুৰে পৰা আজিকালি মানে কি আগতে ধৰিলে কি হয়, এটা বয়সলে ৰৈ থাকে মানুহৰ। যে কিবা এটা কৰিম কিবা এটা কৰিম কিন্তু আজিকালি চাবাচোন বহুত সৰু এপৰা যেনে তেনেকে হলেও ল'ৰা ছোৱালীবোৰ বহুতক দেখিছো তাৰ লৰাবোৰ আজিকালি কাম কৰিবলৈ লাজ নক তোমাৰ এতিয়া নিজে কিবা এটা নিজৰ হাতত কিবা এটা ৰাখিবলৈ কাৰণে বা কষ্ট ঘৰৰ মানুহৰ কষ্ট কম হৱ কাৰণে তোমাৰ কিবা এটা কিবা এটাত সোমাইছে। এতিয়া বহুত ইয়াতে আমাৰ ইয়াতে চাওঁ ৰেপিড চেপিড চলোৱা ল'ৰাবোৰ চাবাচোন ষ্টুডেণ্টে থাকে মেক্সিমাম। তোমাৰ ষ্টুডেন্ট বিলাকেও মানে কৰি আছে যথেষ্ট খিনি।
কৰি আছে কৰি আছে আৰু এই কিছুমান জেগা তাত তুমি ওলাই ফুৰি গলো বহুত সৰু সৰু ভাল ভাল পঢ়া শুনা ল'ৰা ছোৱালী সন্ধিয়া সময়ত চাট হাউচ টাইপত কিবা তেনেকুৱা ধৰণৰ বহুত কৰে। অৱশ্যে নিজৰ হাত খৰচ বস্তু ওলোৱাটো একো বেয়া কথা নহয়।
বেয়া কথা ন কামৰ আচলতে সৰু বৰ নাই ন কাৰণ তুমি ধৰি লোৱা সেইটো উম তোমাৰ মানুহে কি কব তোলে ভাবিলেতো নহব কাৰণ আজি তোমাৰ ঘৰখন কথাটো কৈছো তোমাৰ কিবা এটা যদি ঘৰখনত তুমি দি তোমাৰ ঘৰখনৰ হেল্প হৈছে মেইন কথা। বা তুমিও ব্যস্ত হৈছা। কাৰণ এনেই দিনতটো চৌবিশ ঘন্টা ঘৰত বহি থাকি মাইণ্ড মানুহৰ মাইণ্ড চছেট টো তেনেও বেয়া বোৰে সোমাই থাকে ঘৰত যিমানেই সোমাবা সিমানেই মানুহৰ চাবাচোন মাইণ্ডটো এনি টাইম কিবা এটা ন কিবা এটা টেনচনতে থাকে। কাৰণ তুমি ওলাই গলে মানে ফ্ৰেচ হৈ থাকে। কাৰণ ঘৰত থকাৰ লগে লগে এনি টাইম এই ঘৰৰ টেনচন এই কেৰিয়াৰৰ টেনচন মানে নুগুছেই দেখোন। অ বিশেষকে আমাৰ ছোৱালী বা মাইকী মানুহখিনিৰ মানে সেই বস্তুটোৰ প্ৰব্লেমটো বেছি।
উ সেইে কিবা কেইটামান পাও নেকি কৰ'বাত কিবা এটা কৰো।
সেইতোয়ে মানে কি ল'ৰা বিলাকৰ চাওঁ ল'ৰা বিলাকৰ তোমাৰ কথাবিলাক ধৰি লক মানে কি চিৰিয়াচ কে নলয় তাহাঁতি এটা বয়স লেকে বুজিও নোপায়।
অকণ ওপৰৰ ওপৰ লোৱাৰ নিচিনাকে লয়। আমি মানে আমাৰ আমাৰ কাৰ কি জানা আমি সৰুৱা পা মাৰ লগত বেছি ৰা থাকা যায় নাই। লৰাবোৰতো খেলিবলৈ কৰিবলৈ কিবা কৰিবলৈ ওলাই। যে আমি মাহঁতক মানে গম পাওঁ কাৰোবাক পইচা দিছে? কিহৰ কাৰণে দিছে? এইটো কাম কৰিছে, এইটো এনেকে কৰিছে। আমি মানে গম পাই থাকো ঘৰখনত পৰিস্থিতি কেনেকে চলি আছে। শুনচানে নাই সেইটো কাৰণে মানে আমি সোনকালে মি চিয়াত হৈ যাও, আৰু ল'ৰাবোৰো সেইবোৰ যেন মাক লগত বেছি লাগি থাকে সিহঁতেও সোনকালে মেচ য়ড হয়, সিহতিতে ঘৰৰ পৰিৱেশ টো দেখি থাকে ন।
সেইটোয়ে আৰু আচলতে কি হয় আজি তুমি ধৰিলোৱা ঘৰত যেতিয়া দুটা কথা পাতি আছে কথাটো কৈছো আমি শুনিছো ন। যে কিবা এটা হৈছে বা এইটো সেইটোৱেই এনে আছো আমি কথাটো শুনি আছো যে এইটো ঘৰত, এইটো কৰিব পৰা হলে ভাল আছিল বা যে ঘৰতে গলে এই ডক্তৰৰ ওচৰলৈ যাব লাগিছিলে পাই পইচা কেইটা কমি হৈ আছে সেইটো সময়তো যে বা কিবা এটা হল এ এইটো কৰিব পৰা হলে তেনেকুৱা মানে এনেকুৱা লাগে যেন ঘৰখনৰ কাৰণে কিবা এটা কৰিব পৰা হ'লে। সেইকাৰণে আচলতে কম বয়সৰ পৰা আমি বেছি মানে, মে চিয়দ হৈ যাও নেকি?
সেইটোৱেই আৰু আমি দেউতা মাৰ মানে বস্তুবোৰ আমি-আমি বেছি গভীৰভাৱে লওঁ।
সেইটোৱে মেইন কথা আৰু বেছি লয় আৰু তোমাৰ চাবাচোন লাগিলে যাৰ ক্ষেত্ৰতে নহক সেই কাৰণে মানে পতকে কিবা এটা কলে খং উঠি আহে মানে ঘ আৰু কেতিয়াবা যদি ঘৰৰ মানুহেও চাবাচোন তুমি ঘৰৰ মানুহে পতককে যদি কিবা এটা কৈ দিয়ে তোমাৰ মানে খুব গাত লাগে। মই মানে মোক সেই বস্তুটো মোৰ যদি অকমান ঘৰৰ মানুহে হলেও পতককে কিবা এটা কৰি দিয়ে মোৰ বিৰাট গাত লাগে মানে। কাৰণ ইমান কৰিছো ঘৰখনৰ কাৰণেটো কৰিছো বা আজি পঢ়িছো পঢ়াৰ মাজে-মাজে নিজৰ কিবা এটা উলিয়াই আছো কিয়নো ঘৰখনৰ কাৰণেটো কৰিছো। তেনেকুৱা তাৰমানে হৈ যায়।
এ কামেই ঘৰ মই যিমান গম পাইছো নাই তুমি যে এতিয়া ক'লা ঘৰখনৰ কাৰণে কৰিছো কিবা এটা পঢ়া মাজে-মাজে এইটো তুমি নিজক তুমি যদি ঘৰত কিবা এটা নিদি পেলাই তুমি নিজেও কিবা এটা পইচা ইনকাম কৰিছা ধৰা কবাৰ পৰা আনি হলেও,
সেইটোৱেই।
নিজৰে তোমাৰ লাভ দিয়া যে হয় নে নাই তুমি তুমি নিজক হেল্প কৰিলেও বা নিজৰ লাগতিয়াল বস্তু কেইটা ললেও মাহঁতক হেল্প
উম' সেইটোৱেই-সেইটোৱেই। সেইটোকে মই কৈছো আৰু তুমি ধৰিলা কিবা এটা তোমাৰ শিকিবলৈকে মন গ'ল অন্তত তুমি নিজৰ হাতত পইচা কেইটা থকা তাৰ লগে-লগে তুমি কিবা এটা শিকিবলৈ সুবিধা হয়।
বোলে মন নাযায়
মন নাযায়, সেইটো আনকি তুমি চাবাচোন কেতিয়াবা তোমাৰ এনেকুৱা ওলাই গলে ৰেপিড' ভাৰাটো ৰাতিপুৱা ধৰিলে আগতে সদায় যেতিয়া যাওঁ কলেজলে পাপাই ধৰিলে, পইচা মাৰ হাতত দি থৈ যায়। পাপাই জানে যে এই নোখোজে। কিন্তু যেতিয়াৰ পৰা নিজে কিবা এটা কৰিব ললো এনেকুৱা হয় এ নালাগে দেই মোৰ হাতত পইচা আছে, এইটো থৈ দিয়াচোন মই লাগিলে লম বা কিবা এটা আনিব
তুমি জানানে তুমি টিউচনকে কৰা বুইছা।
সেইটোৱে টিউচনতো তোমাৰ মই টিউচন কৰিছিলো মাজতে কিন্তু আমাৰ ইয়াত কি হয় আহ টিউচন দিবলৈ মন নকৰে। তোমাৰ লাগিলে বাহিৰত, মানে তু তোমাৰ মই কৈছো নহয় মই, আহ' কেতিয়াবাতে মই মেট্ৰিকৰ পাছ হাই ছেকেণ্ডাৰী পাছত, হাই ছেকেণ্ডাৰী এক্সামৰ পাছত ঘৰত থাকোতে মই কমপ্লিটলি তোমাৰ তিনিমাহ মই আৰ্ট শিকালো। আৰ্ট শিকালো, আৰ্ট শিকাওতে মই পইচা বাহিৰত ময়ে শিকিছো এহেজাৰ টকা দি। মাহে মাহে। এহেজাৰ টকা দি পেলাই, নহয় মাহেকত আঠশ টকা আছিলে, মাহেকত আঠশ টকা দি মইে আৰ্ট শিকিছো। কিন্তু মই মোৰ ষ্টুডেন্টক শিকাইছো মই মাত্ৰ অ' চাৰিশ টকা নে তিনিশ টকা লৈছিলো। দেই, তোমাৰ সেই ইমান কমত শি শিকালো, শিকোৱাৰ পাছত মই এনেকুৱা এ সৰু চাৰ্কেল এটাৰ পৰা তোমাৰ একদম যেনেকা আৰ্টত থিমত মই যেনেকে শিকিছো মই সেইমতেই লৈ গৈছোগে। কিন্তু কি হয়, আহ' দুদিনমান শিকাৰ পিছত লৰা ছোৱালীটোৱে তুমি নিজে আয়ত্ব কৰিব পাৰিব লাগিব। আজি লৰা ছোৱালীও ট্ৰাই কৰিব লাগিব। কাইলে আমি যদি কিবা এটা আমাক এ স্কুল এখনত দিয়ে আমি যদি সেইটো নিজে আয়ত্ব কৰিব নোৱাৰো আমাকতো দুখী, আমাৰ কাৰণ সেইটো আমাৰ গাটো দু কৈছে আমি কৰা নাই। তাৰপিছত তোমাৰ সেই তেনেকুৱা হল, তাৰ পিছতে তোমাৰ দুট এ এটা যে মানে গোট গৰু আৰু কি ক'ম মানে, সেইটোৱে যে নিজৰ মানে নামটো লিখিব নাজানে। তাৰপিছতে কৰিলে কৰি কৰি তাৰ পিছত আৰ তাৰপা আহ, তাৰপা মোৰ কলেজ খুলিলে কলেজ খুলিলত মই নিজে ষ্টপ কৰি দিলো দেই। তাৰপিছত অ' অ' মই বোলো নাই নাই মই এতিয়া নোৱাৰিম কাৰণ কে টাইমিং বোৰ নিমিলে মানে বিশেষ তাৰ পিছত আৰু সেইটো সময়তে তোমাৰ পূজা আছিলে মোৰ। আৰতি প্ৰেক্টিচো মন্দিৰত দায়িত্ব দি দিলে দিনটো মই আৰতি প্ৰেক্টিচলৈও যাব লাগে আবেলি সময়ত সেইকাৰণে সময়তটো নিমিলা হ'ল। তাৰপিছত এ। সেয়া গোছ।
অ ৰবা হেৰি মোক মানে মাতিছে দেই মই যাও মানে।
অ অ ঠিক আছে যোৱা অ।